কি কৰিছা। আহ ভাত পানী খালা
হেল্ল' তুমি
খালো কি
কিহৰ লগত মই মাছ, ভাত, দালি
অ।
তুমি
মই মাংস
এই ত অ কিমান খবৰ।
গাহৰি
অ অ।
বাকী ভালেই
ভালে বাৰু
অ ভালে ভালে
মানে ক হাতৰি কিমানত পঢ়া।
অ ডিগ্ৰী পঢ়ি আছোঁ।
অ
তুমি
মই এইবাৰ বি এ পাইছোঁহে ফাৰ্ষ চেম
অ অ। ঠিকে আছে তোমালোকৰ মাহত কি কৰি আছে
আছে ন
অ
তোমালোকৰ
আমাৰো আছে এনেই
অ, পিছে পঢা পঢ়া পাতি ভালেছে চলি আছে।
ভালে - ভালে।
অ',
এতিয়া কেনেকুৱা।
ঘৰ হাতে ভালে তোমাৰ অ',
আৰু কৰবালৈ ফুৰিব নোযোৱা।
ফুৰিবলেতো যাম বুলি ভাবিছো। ভালে পুং যাবা তোমালোকে? যাবা নেকি - যাবা নেকি আমাৰ কনটেকট কৰি আছো নহ'বা।
অ, কৰিবা।
কি কয় লগৰ কেইজনোৰ মান লৈ লবা।
অ' তুমিও লৈ লবা।
অহ ',
কি বুলি কয় বেকগ্ৰাউণ্ডৰ পৰা মাত আহি আছে নেকি মোৰ।
বেজান বা গৈছে মাত বাৰু অলপ।
অহ - অহ।
ক'ব আৰু।
তুমি নোযোৱা নে কতো? আছে ঘৰতে এনে ক'ত অ, আমাৰ পাৰিবা কনটেক্ট কৰি আছো। অ, আমি তাতে যাম কন্টেক কৰিম নহ'বা আমি।
অহ, হ'ব। কৰিবা।
উম,
উম,
অ
উম,
আৰু কোৱা বাকী।
বাকী- বাকী ভালে চাগৈ আৰু
অ, ভালেই - ভালেই।
অ- অ।
তোমালোকৰ মা হত কি কৰি আছে।
আছে এনে কাম চাম কৰি।
অহ ',
আৰু ইণ্টাৰভিউত এপ্লাই কৰা নাই?
আহ ইণ্টাৰভিউ নাই কৰা নাই।
আহ। ৰাণিং কৰিব যোৱা নাই।
অ নাই নাই যোৱা নাই যামহে।
অ অ।
তুমি যোৱা?
যাও বাৰু।
অ। ফিল ওচৰতে চাগে ন।
হা-
ফিল্ড খন ওচৰতে চাগে ৰানিং কৰা।
ফিল্ড নাই আমাৰ ইয়াত মই মানে পকা ৰাস্তা তে যাওঁ।
আহ অ।
তোমাৰলোকৰ ফালে ফিল আছে নেকি?
নাই নাই আমাৰো নাই তেনেকে।
অঁ।
নদীত যাওঁ বাৰু কেতিয়াবা।
অ।
সেই আৰু।
তোমালোকৰ মাহহত কি কৰি আছে?
কাম কৰি আছে।
অ অ।
তোমালোকৰ?
আমাৰ আছে এনেই কি কৰিব আৰু।
পঢ়া পাতি ভালে চলি আছে। অ ঘৰত পোন কোন আছিল ভালে চলি আছে। ঘৰত কোন কোন আছে?
আমাৰ মা, দেউতা ভন্টি মই।
আহ।
তোমালোকৰ?
মা দেউতা মই আৰু দাদা আৰু আইতা।
আহ।
ঠিকে আছে। উম অকল কি ভালুকপুংতে যাবা নেকি?
ভালুকপুং আৰু এইফালে কৰ'ৰবাত ঘূৰিব যাম আৰু পাঁচদিন ছয় দিন ম থাকি আহিম তাত।
অ।
মানে মোৰ লগৰ এটা মানে গাড়ীখন আছে তাত ভাড়া কৰিম। তেতিয়া সি মানে থাকিয়ও পাৰিব সিও।
আহ আহ।
তাক লৈ যাম বুলি ভাবিছোঁ।
আহ।
তাক মই কন্টেক্ট কৰিছো বাৰু সি যাম বুলি কৈছে।
অ আৰু কেইজনমান যাবা পিছে?
সাতজন মান যাম চাগৈ। সাত ছয়জন মান, তোমালোকে কেইজন যাবা?
আ, আমি তাকেতো কেইজনমান যোৱাাবা টুটেল তোমালোকে।
আমি পাঁচজন ছয়জনমানান যাম।
অ'। হ'ব ময়ো বিচাৰিম বাৰু পাঁচ জন মান ন?
অহ।
উম।
বিচাৰি কবা কণ্টেকট কৰি, অ' কন্টেক কৰি কবা অলপ চলপ।
অ', অ', কবা তোমাৰ লগৰ কেইটাক।
অ', সিহিন্তে কোলে যাব বাৰু কলে।
অহ।
ঠিকেই আছে বাৰু। কৈ পেলাই জনাবা।
উম কন্টেক কৰি আছো।
অ', অ', কি বুলি কয়? উম, কিমান মান লাগিব মানে ভাড়াটো?
ভাড়াটো, এটাৰ তিনি হাজাৰমান।
অ' অকল গাড়ী ভাড়া নে খোৱা বোৱাও?
চব খোৱাও চাৰি হাজাৰমান এটাই।
মিলাই ল'বা কবা তাৰ পিছত।
মিলাই কম অ' কনটেক্ট কৰিম পিছত, মিলাই লৈ। তোমাৰ লগত কেইজন যাব ক'বা কণ্টেক কৰি।
অ' হ'ব। কৈ আছে বাৰু চাৰিজন মান পাঁচজন মোৰ লগত পাঁচজন হ'ব আৰু।
অ'। মোৰতো ছয়জনমান যাব আৰু।
অ'।
চাৰিজন আৰু অলপ বেছিকে গলে ভালো আৰু।
উ, পইচাটো বেছি হ'ব তেতিয়াহলে।
অ' পইচাটো অলপ গাড়ী ভাড়াটো অকণ চবে মিলি কৰি দিলে মানে অলপ কমেই হ'ব।
অ' ক'ত ক'ত যাবা মানে গলে মানে।
অ' গ'লে মানে তাতেতো ভালুকপুং ফালে জেগা আছেতো বহুত।
আৰু বেলেগত?
বেলেগত সিটো চাইডে নাই জানো আৰু ভালুুকপুঙতে।
বেলেগ জেগাত মন্দিৰ
হা?
মন্দিৰলৈ।
অ'।
হেল্ল।
অ' মন্দিৰতো যাব পাৰিতো।
অ', অ', অ'। পাৰি পাৰি যাব কিন্তু
অ সেইটোৱে আকৌ একো ঘৰত একো নকৰা নেকি
হা
ঘৰত একো দোকান চোকান নাই নেকি
দোকান এনেকে নাই বাৰু খুলিম বুলি ভাবি আছো মানে বিজ বিজনেছ এটা
অ
উ
কি কৰিবা অ মই কৰো ফুচকা বেচো ফুচকা পানী পুৰী কয় যে এ খুলিছেহে নতুনকে
ভাল লাগে খাই বহুত
অ আহিবা খাবলৈ কেতিয়াবা অ মই লোকেশচন পঠিয়াই দিম বাৰু
অ অ
কেনেকুৱা লাগে খাই এ খাই যাবাহি আৰু
উম
এ ইমান ডাঙৰকে নিদো বাৰু সৰু সুৰাকে আৰু চানা আৰু হেৰি ফুচকা
অ কণ্টেক্ট কৰিবা কৈছোঁ যাম
অ হ'ব লোকেচন পঠিয়াই দিম
অ
বাকী এতিয়া নোযোৱা নেকি কলৈকো
এতিয়া এনেই ফুৰিব যাওঁ বুলি ভাবিছো ৰাস্তা ফালে
অ
এতিয়া অলপ দেৰিকৈ এনেই নদীৰ ফালে মানে এনেই এতিয়া বাৰিষা চিজন না এতিয়া খেতি চেতি কৰা নাই নেকি
খেতি অ কৰে
অ ধানৰ খেতিহে কৰে চাগৈ আৰু
অ ধানৰ খেতিয়ে আৰু এইবিলাক আছে এ ৰঙালাও কচু এ কচু এতিয়া নোৰো চাগে অ
ভেণ্ডি বডি
বোৰ
জিকা ভোল
অ
ইয়াত বহুত খেতি কৰিব পাৰে এতিয়া বাৰিষা ভালো হব খেতি খেতি বহুত ভাল হ'ব এতিয়া বৰষুণ পাব
অ এতিয়া বতৰ কেনেকুৱা বতৰ
বতৰটো ইয়াত বাৰু অলপ ডাৱৰ ডাৱৰ নিচিনা হৈ আছে মানে ৰ'দ নাই দিয়া
অ
তোমালোকৰ ফালে
আমাৰ ফালে উ ৰ'দ দিছিল
উম তাৰপিছত দি আছে হা
অ আমাৰ ফালে বাৰু অলপ ঠাণ্ডাই পৰি আছে এতিয়া
অ হব তুমি এ কি বুলি কয় অ' কেতিয়াকে যাবা সেইটো কবা।
বুলি ভাবিছো কিন্তু জুলাইৰ দহ তাৰিখে।
উম পিছত মই ফোন কৰিম দিয়া ন হ'ব।
কন্টেক্ট কৰিম পিছত।
অ হ'ব দিয়া
অ' অ